হেল্লো।
অ', কি কৰি আছা?
অ, 'এনে বাহিৰলৈ ওলাই আহিছিলো তুমি কি কৰি আছা?
অ, ' হয় নেকি? মই এনেই ঘৰতে বহি আছো। অ', আজি অলপে তুমি ড্ৰেচিং চেঞ্চে ৰ ওপৰত কথা পাতো দিয়া।
হয় নিকি? অ', কাপোৰ কানি কেনেকুৱা সজায়কে পিন্ধিব লাগে তাৰ বিষয় কথা পাতিবা নিকি?
অ', অ', হয়।
ভাল টপিক লৈছা, ভাল লাগিব দিয়া কথা পাতিকে।
অ', অ', ভাল লাগিব সেনেকুৱা মানে কেতিয়াৱা, কেতিয়াৱা কথা পাতিব লাগে ন, ভাল লাগে।
হয়, হয় আমাৰ মানে জীৱনৰ এইটো উ, যিহেতু বাহিৰৰ বস্তু তু সবেই চাই ন, এইটো বহুতো গুৰুত্ব মূল্যবান বস্তু হয়। ত' আমি কাপোৰ কেনেকুৱা সজাই কি পিন্ধিব লাগিব, সেইটোতো হয় বাৰু তুমি ঠিক অ', নিজৰ কথা আমি মানে ড্ৰেচিং চেন্সটো কেনুকুৱা বনাব? ।
দেখাবৰ কাৰণে পিন্ধে ন তোমাৰ?
নহয় আমাৰ ড্ৰেচিং কাপোৰ মানে, কাপোৰ কানি মানে অলপ আমি, অ' কাপোৰ কানি চাফাত কে সজাই গোটেই ইস্ত্ৰী প্ৰেছ কৰিকে পিন্ধিব লাগে। সেইটো আমাৰ সেইটো আমাৰ আ-আমাৰ মেচিউৰিটি দিখাই, দেখুৱাই। মানে আমি কিমান সেইটো আছো বুলি অ'।
উ, উ, হয়। মানে সৰু থাকোতে যে জিতি পিন্ধিছিলো আৰু এনেকুৱাই মানে।
হয়, হয়, সৰু থাকোতে মনে মই অ', এইতা বৰ বৰ্তমান মই এ, সৰু থাকোতে মানে মই হাফ পেণ্ট আৰু অ', এটা স্পৰ্টিং পিন্ধিকে দাউৰি আছি কিন্ত এতিয়াতো তেনেকুৱা হাফ পেণ্ট আৰু স্প'ৰ্টিং তাব পিন্ধি দাউৰিলেতো কেনেকুৱা লাগিব ন, সেইকাৰণে মই আই আই আইক এনে এতিয়া মইতো বৰ্তমান আজিকালি ঘৰত থাকোতে হাফ পেণ্ট পিন্ধা নাযায়। এনে ট্ৰেক পেন্ট আৰু তেনেকুৱা সেইবোৰে পিন্ধা যায়। আৰু বেচিকেলি মই অ', চাৰ্টটো পিন্ধিকে বেছিকে ভাল পাওঁ। অ', তেনেকুৱা তুমি কিবা আছে নেকি, তুমি যিহেতু পিন্ধিকে তুমি ঘৰত থাকোতে ভাল লাগা?
মইতো ঘৰত তোমাৰ হাফ পেণ্ট আৰ টি চাৰ্ট পিন্ধিয়ে ভাল পাওঁ, এ কুটিৰ কাপোৰবোৰ পিন্ধি ভাল লাগে নহয়, গৰমত ন গৰমত হাফ মানে এনে মানে এনেকুৱা কাপোৰ পিন্ধিব নোৱাৰে ৰোমত। গৰম কাপোৰবোৰ, সেইকাৰণে মানে হাফ পেণ আৰু এই টি চাৰ্ট সেইবোৰ পিন্ধো ভাল লাগে আৰু তেতিয়া গৰমত উ, নহ'লে বহুত ঘামি মি যাও ন, এই গৰমত ইমান ঘাম ওলাই যায় যে সেইকাৰণে। উ, উ,।
তিৰ কাপোৰবোৰ ঘৰত পিন্ধিব পাৰিম হাঁ আৰু তুমি অফিচ চফিচত যাওঁতে আমি কটন তেৰিকটনৰ কাপোৰবোৰ ইস্ত্ৰী কৰিকে পিন্ধিলে মানে বহুত মানে শ্বুট কৰে সেইকাৰণে অ', ম, হাঁ, সেইকাৰণে সুতিৰ কাপোৰটো ইমান
উ, দেখাটো মানে এটা ষ্টেণ্ডাৰ্ড লাগে ন, ষ্টেণ্ডাৰ্ড নিচিনা লাগে আৰু তোমাৰ চাবাচোন এনে তোমাৰ ভাল, ভাল এটা অফি চত ভাল, ভাল আপুনি এটা আপুনি কাপোৰটো বোলে মিলাই পিন্ধে আৰু মা
অফিচত মানে ক'ব গ'লে আমি ফৰ্মেলটো পিন্ধিবই লাগে। অফিচ মানে এটা হ'ল অ', অফিচ মানে হ'ল এটা কাম কৰা এই টো ন, জাগাটো তাতে যিহেতু ডাঙৰ আমাৰ আমাৰ বিজ হওক, কিবাৰ হওক তাৰ বিষয়ে কথা পাতা হয় সেইকাৰণে আমাক ড্ৰেচি ড্ৰেচিং ছেন্সটো তাতে ভাল লাগে। অ', যেতিয়া ড্ৰে তেহতি যেতিয়া আমাৰ
নহয় মানে কাচ অৰ্কিড হয়।
হয়, হয়, হয়, তিমাও অ', যেনেকুৱা কিবা কাৰবাৰ লগত তুমি কথা পাতিবা, তোমাৰ ড্ৰেচিং ছেন্স চাফাত ভাল লাগিলে অ', তোমাৰ লগত কথা পাতিও ভাল লাগিব। আৰু তুমি কেনেকুৱা কথা পাতিবা সেইটোও চোৱা যায়, সেইটো নহয় তোমাৰ কাপোৰ অ তুমি কেনেকে কথা বাতৰা কৰা সেইটোও চাই কথা বাতৰা মানুহ মানুহৰ লগত সদায় কথা পাতোটে ৰেচপেক্টফুলী কথা পাতিব লাগে তেতিয়াহে মানুহে মানে তোমাৰ কথা শুনি কিয়ও ভাল পায় হয় কি নহয় আৰু তেনেকুৱাত
চাবাচোন ইণ্টাৰভিউ দিয়া যাওঁতে তোমাৰ কাপোৰো চাই তোমাৰ কেনেকুৱা কাপোৰ পিন্ধিছা তুমি কেনেকুৱা খোজ কঢ়িছা তোমাৰ কথা কেনেকুৱা আছে সেনেকুৱাও চাই।
অ লাষ্ট টাইম মই এটা ইণ্টাৰভিউ দিব গৈছিলো অ অ' তেনেকাই আৰু, মই ফাৰ্ষ্ট টাইম এটা ইণ্টাৰভিউ দিব গৈছিলোঁ মানে লাইফত মানে ফাৰ্ষ্ট টাইম ইণ্টাৰভিউ। মানে এটা কনচ চেন কোম্পানীৰ বিষয়ে ইন্টাৰভিউ আছিলে। মইতো মানে ইন্টাৰভিউ পাছ দিব গৈছিলো ইণ্টাৰভিউ কিনো এক সুধিব নাম চাম সুধিব বুলি গ'লো। তাৰ পিছত মই গ'লো মেম জনীয়ে মোক মাতিলে আহ আহা আজি জুৰি আহা অ বুলি মাতিলে ইংলিছত মাতিলে। আ তাৰপিছত ইংলিছত ইনট্ৰোদেকচন সুধিলে। মই আটকি আটকি নাম এড্ৰেছ এনেকুৱাকে ক'লো।